আছো এনে আপুনি?
হয় হয় ময়ও আছো দিয়ক এনে পেলাই বহি পেলাই আপোনাৰ এনেই কিতাপ এখনকে চাই পেলাই বহি আছিলো।
অহ, বাকী খোৱা - বোৱা হ'ল?
অ হ'ল দিয়ক, আপোনাৰ হ'ল?
অ নাই নাই আমাৰ দেৰি হয় বাৰু সে কাৰণে হোৱা নাই, বাকী কি কিতাপ পঢ়ি আছিলে?
এই আপোনাৰ মিৰি জীয়ৰীখন পঢ়ি আছিলোঁ।
অ বৰ ধুনীয়া গ্ৰন্থ কিন্তু সেইখন পঢ়িলে আপোনাৰ পঢ়িয়ে থাকিবলৈ মন
হয় হয় হয়। হয় মানে কিতাপখন পঢ়ি মানে অন্তৰতো মানে অন্তৰ খন চুই যায় মানে মন চন সকলোখিনি মানে ধৰক ভাল লাগে।
ইমান ধুনীয়া এটা প্ৰেম কাহিনী আছে হয়নে?
হয় হয় হয়। আৰু মানে কিতাপখন প কিতাপ পঢ়িলে মানে অনলি খালি বোলে মিৰি জুৰি খন পঢ়িলেও নহয় মানে প কিতাপ মানে পঢ়িলে মানে ভালে লাগে আৰু কিতাপ মানে কিতাপত কৈ মানে বন্ধু বন হয় কিতাপ এখন মানে বন্ধু মানে - মানে কিছ মান বন্ধুৱে এতিয়া ধৰক মানুহৰ যোনবিলাক বন্ধু ধৰক তেনেকে ধৰক আমাক ধৰক তেনেকে ঠগিব পাৰে কিন্তু কিতাপখনে ধৰক আমাক ঠগিব নোৱাৰে ন, কিতাপ পঢ়িলে আমাৰ কি হয় মনোযোগ বৃদ্ধি হয়। বা মনটো শান্ত হয় বা মনটো আপোনাৰ ধৰক উৎসাহিত হয়। বহুত মানে কিতাপে আপোনাক মানে হয়।
আৰু আপোনাৰ এতিয়া আজিৰ যুগত এজন সঁচা বন্ধু বুলি কবলৈ গ'লে আমাৰ কিতাপখনে।
কাৰণ আপোনাৰ ভৱিষ্যত জীৱনত আগবাঢ়িবলৈ হ'লে সেই কিতাপখনে বহুত সহায় কৰিব। গতিকে আমি লাগিলে সেয়া চাকৰি ক্ষেত্ৰত হওঁক বা বিভিন্ন ধৰণৰ বিভিন্ন এক জাম হওক বা যিমানে যি নহওঁক জীৱন বাটত আগবাঢ়িবলে সেই কিতাপখনেহে আমাক সহায় কৰিব। গতিকে আমি কিতাপ যিমানেই পঢ়িম কিতাপ পঢ়ি কেত তিয়াও শেষ নহয়, মানুহৰ জীৱনত কিতাপ বুলি নহয় আপুনি যদি পঢ়িব বিচ চে ন' জীৱনৰ আপুনি মৃত্যু শেষ পৰ্যায়লৈকে পঢ়ি থাকিব পাৰিব, পঢ়া মানে যোনটো শিক্ষা - শিক্ষা কেতিয়াও শেষ নহয়, বোলে আমি এম এ কৰিলোয়েই শিক ক্ষা শেষ সেইটো নহয় শিক্ষা শেষেই নাই শিক-
মানে হয় মানে শিক্ষা মানে আপোনাৰ ধৰক অকল বোলে কিতাপখন পঢ়াটোৱে শিক্ষ- ক্ষা নহয় মানে ঘৰ কিছু- মান ধৰক ঘৰৰ যোনবিলাক ঘৰুৱা যোনবিলাক শিক্ষা বা ব্যৱহাৰ কৰা মানুহক কেনে ব্যৱহাৰ কৰিব লাগে। সেইটোও এটা শিক্ষাই বা কাম কেনে মানুহে ধৰক- ধৰক কিবা এটা আপুনি কামেই কৰিছে কাম ধৰক ঘৰুৱাই কিছুমান কাম ধৰক এই- কিবা কিবি আৰু ধৰক তেনেকে কোৰমা চমা সেইবিলাকো এটা ধৰক শিক্ষাই। মানে শিক্ষাৰ আপোনাৰ ধৰক অভাৱ নাই মানে এডুকেশ্যনৰ। হয়, ত' গতিকে মানে মানুহে- যিমান পাৰে মানে শিক্ষা লব লাগে, বা আনক ধৰক শিক্ষা দিবও লাগে। শিক্ষা মানে আপোনাৰ ধৰক মানে- আনক দিব পাৰিলে বেছি ভাল আপুনি নিজেও জনা হল তেও শিকা হল। বা তেওঁ বেলেগক বুজোৱা হ'লে আপোনাৰ মানে-
কিন্তু আপুনি আ- আকৌ এইটো আকৌ বহুত ডাঙৰ কথা অল্প বিদ্যা ভয়ংকৰ বুলি এটা কথা আছে নহয়। আপুনি অলপ জানি কিছুমানে চাবচোন অলপ জানি বহুত জানা নিচিনা দেখুৱাই। সেইটোও আকৌ বহুত ডাঙৰ ভয়ংকৰ আপোনাৰ মানে গোটেই এটা বস্তু শিকিলে সেই গোট- সেই বিষয়টো আতিগুৰি মাৰি শিকি লব লাগিব তাৰ পিছতহে আমি বেলেগক সেইটো বিষয় শিকাব পাৰিম। হয়নে আমি ঘপক- কে এটা বস্তু শিকাই দিব নোৱাৰো কাৰণ এতিয়া আপুনি কিবা এটা বস্তু- তটো শিকিবলৈ হ'লে জানিবলৈ হ'লে আনক শিকাবলে হ'লে তে সেই বস্তুটো আত- তী এ ৰ পৰা জেড ৰ লৈ - যেনেকে আমি জানিলেহে আমি এ বি চি ডি খনৰ শব্দ লিখিব পাৰিম ঠিক তেনেকুৱা- এখন কিতাপ বা এখন বস্তু আমি শিকি পেলাই এই- যিয়ালৈকে জানিলেহে আমি বস্তুটো বেলেগক শিকাব পাৰিম ঠিক তেনেকুৱা।
হয়।
আৰু এতিয়াৰ যুগত পঢ়া শুনা বহুত ইম্পৰটেণ্ট বহুত মানে প্ৰয়োজনীয়।
প্ৰয়োজন হয় গতিকে মানে ধৰক পঢ়াৰ শেষ নাই। বা পঢ়িলে এজন ভাল মানুহও হব পাৰে কবলৈ গলে হয়নে অ হয় জানো। তেনেকে ধৰক আজি ধৰক আজি মানে আমাৰ গাঁওৰ বা সৰু সৰু মানে স- চহৰ বা তেনেকে ৰাজ্যৰ কিমান ভাল ভাল এজন ডাক্তৰ- বা এজন এবোৰ এ মানে চিকিৎসক বা আপোনাৰ এজন উ- কিল হৈছে বা এজন ইঞ্জিনিয়াৰ হৈছে বা এজন বিজ্ঞানী হৈছে বা এজন-
আমাৰ অসমৰ পৰাই আপুনি চাবলৈ বিজ আগলে বহুত মানুহ ওলাব তেনে- কোৱা যোন মোৰ বহুত শিক্ষিত বহুত ভাল- ভাল কাম কৰিছে আৰু আমাৰ এতিয়া অসম- কোনো ক্ষেত্ৰতে কোনো দেশ ৰাজ্যতকৈ মানে পিছত নহয়।
হয় হয় আগৰণ-
আপুনি সেয়া লাগিলে ছচিয়েল মিডিয়া ডিজিটেল ৱৰ্ল্ডতে হওক- বা কাম কৰাৰ ক্ষেত্ৰত হওঁক পঢ়া শুনাৰ ক্ষেত্ৰত হওঁক- বা আমাৰ যোনবিলাক হাউচ ৱাইফ হাউচ ৱাইফবোৰৰ ক্ষেত্ৰতে হওক। স হাউচ ৱাইফ বোৰেও চাব - চ বিভিন্ন ধৰণে নিজৰ নিজৰ পথ বাছি লৈছে এতিয়া বাম এতিয়া- যোনটো আম আজি আমাৰ হেৰি আপোনাৰ অসমৰ মু- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই- কিমান কি আঁচনি দিছে হয়নে আমাৰ চৰকাৰখনে কিমান কি কৰিছে। তেওঁলোকেতো মহিলাসকলক- কিমান সকাহ পাইছে এতিয়া তেওঁলোকে নিজৰ ল'ৰা ছোৱালী কেইটাক কিবা এটা দিব পাৰিছে নিজ-
হয় উদোমিতা আঁচনিৰ জৰিয়তে বহুত বহুত খিনি মানে মহিলা ক্ষেত্ৰ- ক্ষেত্ৰত বহুতখিনি তেওঁলোকে আগবঢ়াইছে বাত - তেনেকে ধৰক, মহিলাসকলে নিজৰ শিক্ষাৰ মানে, সেইটো এটা, শিক্ষা বুলিয়ে ক'ব লাগিব। ধৰকচোন, দহ হাজাৰ টকা দি, যেনেকে আপোনাৰ ধৰক, মানে, সহায় কৰিছে। ঘৰতে কিছুমানে, গৰু লৈছে। কিছুমানে, দোকান কিনিছে। তেনেকে, কিমান খিনি সহায় কৰিছে, এখন ঘৰৰ উন্নয়নৰ মানে, তালিকাত নহয়, জানোঁ? ত' সেইখিনিৰ পৰা ধৰক, মানুহসকলে বহুত আন
এই, আপোনাৰ, বেলেগ হওঁক, নহওঁক মহিলাসকলক, বহুত আপুনি সুবি, সহায় কৰিছে। বহুত আপোনাৰ মানে, আগলৈ লৈ গৈছে।
হয়, হয়, হয়।
যিমান পাৰিছে, মহিলাসকলক আগুৱাই লৈ গৈছে।
হয়, হয়। মানে, তেনেকে ধৰক, আপোনাৰ কি কিতাপ পঢ়ি ভাল লাগে, ন' আপোনাৰ এনে?
মোৰ আপোনাৰ, পঢ়াতো পঢ়িছোঁ বাৰু। আপোনাৰ, কোৰ্চৰ কিতাপ বহুত পঢ়িছোঁ। বা বেলেগ-বেলেগ কিতাপ। ‌ তথাপিও আপোনাৰ, প্ৰিয় হিচাপে, মোৰ মিৰি জীয়ৰী খনৰ নামটো, মই ক'ব পাৰিম। কাৰণ, মিৰি জীয়ৰী খন মানে, আপোনাৰ য য'তেই নাহক, লাগিলে সেই, আপোনাৰ মেট্ৰিক হওঁক এইছ এছ এল চি হওঁক বা বিভিন্ন ধৰণৰ ৰচনাত হওঁক, প্ৰতিযোগিতা হওঁক। আপুনি এতিয়া, গ্ৰন্থ এখনৰ নাম ক'লে, প্ৰথমতে মিৰি জীয়ৰীয়ে আহিব। কিদৰে, তাত জংকীয়ে পানৈৰ লগত, লগ কৰিছিল। কিদৰে, দুয়ো পলাই গৈছিল। আকৌ, আনি পেলাই বান্ধি থোৱা হৈছিলে। তাৰপিছত, দুয়োয়ে ভাল পোৱা প্ৰমাণ কৰিবলৈ, কেনেকে নিজৰ জীৱনটো একেলগে, আত্মসমৰ্পন কৰিছিলে। কি ধুনীয়া এটা প্ৰেম কাহিনী!
এনে, আপুনি ধৰক, ইতিহাস-ইতিহাস মানে বা তেনেকুৱা ধৰক, পুৰণি যোনবিলাক আমাৰ কিতাপ, সেই কিতাপ বিলাক, আপুনি পঢ়িছেনে বা ইতিহাসৰ?
আপোনাৰ, হয়, হয়। আপোনাৰ, হেৰি কিতাপত পোৱা যায়। ইতিহাস যোনটো আপোনাৰ, আঁ সেয়া লাগিলে, আপোনাৰ হিষ্ট্ৰি বুলি কয় যে, আপোনাৰ। টুৱেলভতো আছে আপোনাৰ। এতিয়াতো, আমাৰ এ ডি এৰি একজামবোৰ দিবলৈ লাগে, দিয়ক চোন। পঢ়িলে আপোনাৰ, বিভিন্ন ধৰণৰ অ'! বিভিন্ন ধৰণৰ, হেৰি পোৱা যায় আপোনাৰ।
হয়!
বিভিন্ন ধৰণৰ, আমি কথা গম পাবলৈ পাৰোঁ। তাত কি হৈছে, কি ন হৈছে, কেনেকে হৈছিলে, ক'ত হৈছিলে, কিমান? চনত হৈছিলে। বিশেষকেতো চনৰ ভঁৰাল, কিমান চনত, কি হৈছিলে? আৰু এতিয়া চাবচোন? আমাৰ এটা কনচেপট, আপোনাৰ বুৰঞ্জী বুলি ক'লে চন। ইতিহাস বুলি ক'লেই, চন। হয়নে, মানুহৰ মনত? এই, ইতিহাস মানে, চন-চন ইমান থাকিব, কেনেকে পঢ়িম? ইমান চন, কেনেকে মুৰ্খস্থ কৰিম? তেনেকুৱা কথা এটা আৰু।
এতিয়া, আপোনাৰ চাবচোন? বুৰঞ্জী বিলাকে, আমাক কিমান, কি কি মানে, শিকাইছে। পুৰণি ধৰক, আমাৰ যোনবিলাক, আজো-ককা বা তেনেকে, আমাৰ ধৰক, বহুত ধৰ মানে, মানে ধৰক, পৰিয়ালৰ মানে, বহুত পৰিয়ালৰ তেনেকুৱা। আগৰ যোনবিলাক পুৰণা কথা, আমি সেইবিলাক জানিব পাৰিছোঁ বা আমাৰ ঘৰখনতো জনাব পাৰিছোঁ। আমি পঢ়ি শুনি হয়নে? কিতাপৰ জৰিয়তে, আমাক কিমান জ্ঞান দি গৈ আছে। গতিকে, মানে ধৰক সেই বুৰঞ্জী, ইতিহাস, কিতাপ বিলাক শিকি মানে, পঢ়িলে। আমি ধৰক, কিছুমান বহুত জ্ঞান পাওঁ। তাৰ জৰিয়তে, আমি ধৰক, এইবিলাক, এ অসম চৰকাৰে দিয়া, এ ডি এৰি একজামবিলাক বা অসম পুলিচৰ, যিবিলাক আহে। গতিকে, সেইবিলাকত আমি, কি কৰিব পাৰোঁ, আমি নিজকে, ধৰক মানে, প্ৰস্তুতি কৰি, তৈয়াৰ কৰি, তাতো আমি, সেই কিতাপ মানে, পুৰণা কথা খিনি মানে, ধৰ ইতিহাসৰ বুৰঞ্জী
আৰু আপোনাৰ, এটা কথা চাবচোন? লক্ষ্য কৰিব। আপোনাৰ, এ ডি এৰি বা বিভিন্ন ধৰণৰ, আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষা বা পৰি মানে, চাকৰি মূলক পৰীক্ষাত, আপোনাৰ হিষ্ট্ৰীৰ লগত জড়িত প্ৰশ্ন বেছিকৈ আহে। আপোনাৰ, হিষ্ট্ৰীৰ লগত জড়িত অতীতৰ ঘটনা, অতীতৰ হেৰি তাৰপিছত এইবোৰ বেছিকৈ আহে। গতিকে আমি-আমি আৰু এ ডি এৰি দিবলৈ যাওঁক, বেলেগ কিবা দিব যাওঁক নাইন, এইট, নাইন, টেন অ, নহয়-নহয়-নহয় ছিক্স, চছেভেন, এইট, নাইন, টেন। আপোনাৰ চচিয়েলৰ গোটেই কেইখন কিতাপ ভালকে জানিব লাগিব। মেথচ খিনি জানিব লাগিব। গতিকে আজিকালিৰ দিনত আপুনি কিতাপ পঢ়াটো বহুত জৰুৰী। সেয়া লাগিলে আগৰ হওঁক, বৰ্তমানৰ হওঁক ভৱিষ্যতৰ কিবা কিতাপ হওঁক। আৰু এতিয়াতো আমি লিখিবলৈও পুৰা শিকিব লাগে। কাৰণ ৰাইটাৰজনে কিমান ধুনীয়া লিখে হয় নে? আমিও পঢ়িছোঁ কৌশিক নন্দনৰ, ৰাগ গুণ-গুণ, ৰাধা কি সুন্দৰ-সুন্দৰ আপোনাৰ উপন্যাস।
হয় সেইতিকে ক'লোঁ কিতাপ যিমান পঢ়িবা, যিমান লিখিবা, যিমান আনক জ্ঞান দিবা সিমানে বেছি শিকি শিকিবা নিজে শিকিবা হয় নহয় জানো? ত' গতিকে মানে আমি যিমান পাৰো কিতাপ পঢ়ি থাকিব লাগে ভাল ভাল কিতাপ পঢ়িব লাগে। আজিকালি কিমান মানে লেখকৰ ভাল-ভাল কিতাপ বা তেনেকে ধৰক ৰসৰাজও তেনেকে কিমান কিতাপ লিখি গ'ল, তেওঁৰ যিবিলাক মানে কিতাপ সেইবিলাক গোতেই মানে তেওঁ প্ৰতিটো মানে কলমৰ লিখনিয়ে মানে তেওঁ ৰসৰে ভৰা নহয় জানো ৰসৰাজৰ? ত গতিকে তেওঁকতো ৰসৰাজৰ উপাধি দিছে ন? হয়। গতিকে তেওঁতো ল
ৰথী লক্ষ্মীনাথ বেজবৰুৱা তেখেতৰ হা, ককা দিওঁতাৰ সাধু, কুহিক
হয়।
আকৌ কুহা কলি। তাৰপিছত আকৌ তেখেটকটো আপোনাৰ পদ্মনাম তেখেতক হেৰি কৃপাপৰ বৰুৱাৰ উভতো অ কাপো কাকো কাকতৰ উভতনি। কিমান কি কোৱা যায় হয়নে?
ইমান কি কোৱা যায় হয়, তেনেকে ধৰক আমাৰ ধৰক শংকৰদেৱৰো বহুতো কিতাপ আছে তেনেকে নহয় জানো? তেওঁ কলমৰ যোন তেওঁ হয়। বৰগীত বোৰ কিমান মানে সুন্দৰ এইবিলাক বৰগীত ৰাক্ত যুগ্ম ৰা তল যুগ যুগ্ম গীত বুলি কোৱা হয় নেকি?
হা?
ৰাগ-ৰাগ-ৰাগ তালাও যুক্ত নে কি বুলি মোৰ মুখত যেনিবা অহা নাই কিবা এ হয়। হয়, হয়, হয় ৰাগতাল জিত গীতৰ বৰগীত বোলে।
আৰু বৰ বৰগীতৰ আপোনাৰ গুণসমূহ বৰ ধুনীয়া, বৰগীতৰ আপোনাৰ বৈশিষ্ট্য। বৰগীতৰ ভাষা বৰ্যাবলি, বৰগীতৰ আকৌ শ্ৰীমন্ত শংকৰ শংকৰদেৱৰ মাধৱদেৱৰ দ্বাৰা ৰচিত গীতক বৰগীত বোলে। তাৰপিছত বৰগীতত শ্ৰীকৃষ্ণৰ শিশুকালৰ গোট ই বৰ্ণনা দিয়া থাকে। মানে আমি বৰগীত বুলি নহয়, আমি যি কিতাপেই নপঢ়ো তাৰ পৰা এটা জ্ঞান আৰ্য কৰিব পাৰোঁ, সেই জ্ঞান যদি আয়ত্ব কৰিছোঁ, তে আমি বৰ্তমান দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব পাৰিব লাগিব। কিতাপত দিয়া আছে ডাঙক সন্মান কৰিবা। যদি আমি ডাঙৰ এজন ওচৰত ৰখি থাকিলে বেয়াকে কথা কওঁ সেইটো কি সন্মান কৰা হ'ল কওঁকচোন, গতিকে আমি কিতাপ পঢ়িব লাগে সেই কিতাপৰ পৰা জ্ঞান অৰ্জন কৰিব লাগে। আৰু সেইখিনি আমাৰ দৈনন্দিন জীৱনতো প্ৰয়োগ কৰিব লাগে।
হয়, হয় আৰু বেলেগো ধৰক আমি কব পাৰিম ন সেইখিনি শিক্ষা দৈনন্দিন জীৱনত।
বাৰু ঠিকে আছে দিয়ক আপোনাৰ লগত কথা পাতি বৰ ভাল লাগিলে।
হয়, হয় ধন্যবাদ আকৌ কথা পাতিম তেনেকে।
ঠিক আছে নিশ্চয় শুভ ৰাত্ৰি।
অ', অ'।